অ' কি কৰি আছে।
এ, আছোঁ এনেই তুমি।
মই এইয়া এইটোকে লৰা ভাগৰ গা ভাল নহয় তাকে সেই কৰি আছো, মাথাটো ভিক্স অকন সানি লৈ পেলাই অকমান মালিচ দি দিছো।
আহ, কি হৈছে জ্বৰ।
জ্বৰ গা বিষ।
অঁ',
একদম কাপোৰ কানি লৈ শুই আছে। এতিয়া আকৌ গৰম উঠিছে বুলি কৈছে ফেনখন লগাই দিছো।
উম্।
তাকে ইমান গৰমত ভালকে উঠিছে তেতিয়া জ্বৰ, কাপোৰলৈ শুইছে যদি।
উঠিছে অ'
থাকে হে।
খোৱা বোৱা কৰিলে?
খোৱা বোৱা কৰিলো, কৰিলো মানে আমাৰ সেই ৰাতিপুৱা খোৱা হয়। তাৰ পিছত দিনটো এতিয়া সেই অলপ আগত চাহ খালো। হম্
আপুনি বনাইছে নে?
আজি মই বনাইছো। অ', হেৰি এইটো কি, ছয় দিনৰ পৰা বনাও আৰু সাত দিনৰ এইটো কি উ্ পাঁচ দিনলৈকে বনাই আৰু মই ছয় দিনৰ পৰা বনাওঁ।
লঘোন দিয়ে নে?
লঘোণ নিদিওঁ নিদিওঁ মানে, ৰাতি নিদিওঁ দি এনে দিনত খোৱাই নহয় যে,
অ'।
সেটোকাৰণে তেনেকে দিয়াকে দিয়া নহয় আৰু।
উম উম।
কাইলৰ পৰা আকৌ গোঁসাই ঘৰ সোমাম আৰু সাতদিনৰ পৰা।
অহ্ আমাৰ সেই মাও অসুবিধা তাকে মোৰো সেই হৈছে। এইটো কি কয় চৰু কাঁহীকেইটা উলিয়াই থৈছো। পানী অকণ দি থৈছো, সেই কেইটা ধুই পখালি আকৌ গা ধুই পেলাই গোহাঁই ঘৰতো সোমাব লাগিব। এই ভেন্দি কেইটামান লাগি আছিলে চিঙিলো গে, আই ও গাত ইমান বিজ বিজ আছে অ'।
অ' ভেন্দি ভেন্দি আৰু বেঙেনা সেইঅত সোমালে বৰ বিজবিজাই।
বৰ বিজবিজাইছে আৰু গছবোৰ এই মানুহজনীতকে দুগুণ দুগুণ ওখ।
বৰ ওখ হয় আও ভেন্দি গছ।
তাৰপা এতিয়া সেই লাগি আছে নহ'লে বোলো বুঢ়া হৈ যাব, মই নাখাওঁৱে ইহঁতকে ভাজি দিবলে।
উম মই ভাল পাওঁ ভেন্দিটো খাই দালিত দি দিলেও ভাল পাওঁ খাই।
এ মোৰ ঘিণ লাগে খাবলে বিজল কাৰণে।
উম মই ভালে পাওঁ।
হেৰি আগতে খাওঁ, তাৰপৰা এই এবাৰ এই আমাৰ তাৱৈহঁতৰ ঘৰত থাকিবলে গৈছিলো। থাকিবলে যাওঁতে কি হ'ল সিহঁতৰ দালিত টুকুৰা টুকুৰকে দি দিলে। তাৰ পৰা এই টুকুৰা টুকুৰ কে দি দিলে দালিবোৰ পিছল হৈ নাযায় জানো? সেই দিলেই নহয় তাৰ পৰা টুকুৰা টুকুৰ কে দিলে দালিও পিছল ভেন্দিও পিছল আই ও খাবলৈ একেবাৰে দেখিবলৈ কিবা এটা লাগিছে নহয় সেই মোৰ তেতিয়াৰ পৰা ঘিণ সোমালে মই খাবো নোৱাৰো তেতিয়াৰ পৰা।
এ হেৰি দালিৰ লগতো দি দিব নালাগে দালি খিনি মানে আধা সিজোতে
উম
তেতিয়া দি দিব লাগে গোটা গোটাকে।
সিহঁত আও
এ ফাটি গ'লে বিজল হৈ যাবই তেতিয়া খাবলৈ বেয়া হৈয়ে।
আৰু তাতে আহম মানুহে আও।
উম।
টোকন সিহঁতৰ আগতে খোৱা বোৱা হেৰিবোৰ নাথাকেই।
উম।
ত সেই তেনেকে খাইয়ে ভাল পায়।
অহ।
উম মোৰ হেত
তাকে ঘিণটো সোমালে নোৱাৰিম বাৰু দেই যিকোনো বস্তু খাব।
সেইকাৰণে তেতিয়াৰ পৰা নোৱাৰো নিকি, এতিয়া চবে খাই থাকে নহয়। মই নেখাওঁ নহয়, মায়ে দালিত দি দিলে কওঁ দেই দালিটো দিছে নাই মায়ে কয় দে নহয় নহয় তোৰ মই তোলে যাবলৈ নিদিওঁ আকৌ বিজলো নহয় মায়ে গোটাই গোটাকে দিয়ে মালে।
উম এ পিছত দিব লাগে তেতিয়া হেৰি নহয়।
অ দেহা হেৰিও নাখায় দেহাইও নাখায় বাকী কেইটা হে।
অহ খাব লাগে ঘৰৰ পাছলি ঘৰৰ বস্তু।
উম তাপা অহ জিকা এটা চটফটি এটা ভাতকেৰেলা এটা
উম।
বাকি সেই গোটাই গোটাই দিছোঁ। জিকা এটা বুঢ়া হৈ তলত একেবাৰে হেৰি হৈ আছে মায় নেদেখিলে নেই কিয়ে অনুটোনে নে আগতে
উম।
আজি মই ছিঙিবলৈ গৈহে দেখিছো।
নে ৰান্ধনী হ'লে হে বুজি পায় ইসাজৰ পা সিসাজ লে কি বনাম। সেইটো চিন্তা কেনেকুৱা নহলে বুজি নাপায়।
সঁচাকে একদম আও।
নিজে খাওঁ নাখাওঁ কথা নাই লোকতো চিন্তা কৰিবই লাগিব নহয়।
উম। এ যোৱাবাৰ মোক কি হল দেই হেৰি এইটো কি কয় গধূলা ভাত আছিলে তাৰ পা ভাত নবনালো, অহ। ভাজি টকাৰিও কিবা এটা বনালো ভাজি বনাইছিলো আলুগুটি তেনেকে ভাজিছিলো। আৰু ভাত আছিলে আও, চবকে ভাত দিলোঁ মোলে ভাতে নোজুৰিলে নহয়।
আগদিনাই বনোৱা ৰুটি দুখন আছিলে, মই একদম খাতকে ৰুটি দুখ কেনেকে দিছো তাৰপৰা লৰাই বোলে কি হ'ল তোমাৰ? মই বুলো হেই এ, মই ভাত নাখাওঁ ৰুটিকে খাওঁ।
উম।
তাপা মায়ে বোলে মোক মোপাই কেইটামান নে মই নাইচোৱা, মই বোলো নেখাওঁ হো আৰু তাৰপৰা আকৌ লৰাই লৰাপা কেইটামান ভাত দিছ ছে আকৌ মই তাক ৰুটি এখন দি দিছোঁ এখন মই খাই
চাৰিটালে জুইলে হয় নহয়? মোলে অকল এটালে কি ভাত বনাম বাৰু।
ৰাতি কেইটামান মানে নহয় এটা কথা মানে ভাত কেইটামান বেছিকেই বনাব লাগে মানে এইটো, পেলনি যোৱা বা কিবা বুলি নহয়।
নহয় ভাত আছিলে দিনত, দিনত ভাত বনালো কি হ'ল সেইদিনা দিনত ভাল বনালো, তাৰ পৰা বাবা সকামলে গল। দেহা খানা খাবলে গ'ল, তাপা ল'ৰা কামলে গ'ল, থাকিলোঁ মায়ে মই।
উম।
মায়ে মইয়ে খায়ো ভাত যিমান সোপা বাঢ়িলে। অ', মা ময়ো না মায়ে ময়ো নাছিলো মায়ে ময়ো কবালে গৈছিলো।
উম।
তাপা ভাত যিমান সোপা বাঢ়িলে, এতিয়া কি কৰিম? সেইটো কাৰণে, হেৰী এইটো কি কয় অকল বাবাই বাবা ক'বালে যোৱা নাছিলে মায়ে মহহে গৈছিলেো, অকল বাবাই ভাত খাইছিলে। তাৰ পৰা, এতিয়া ভাত অত সোপা ভাত থাকিলে। হেৰি আৰু ৰাতি ইমান ভাতো নাখায়, কেতেমান কেতেমানে খায়। এতিয়া এটা মানুহলে কি ভাত বনাম? এটেমা চাউলো দিবলে নহয়। এতিয়া মোলে আধা টেমা চাউলো দিবলে নহয়। টেমাও দিবলে নহয় সেইকেইটাকেনো কি সিজাম? সেইটো কাৰণে নবহালো কাহিনী সেইটো হ'ল।
অ', ভাত বনাই থাকিলেহে আন্তাজটো থাকে আৰু নবনালে ইমান আন্তাজ নাথাকে নহয় কোনে কি মানে কিমানতটো লাগে নালাগে, সেইটো হয় বাৰু।
সেইটো কাৰণে সেয়া কাহিনী। এতিয়া হেই এইটো কি কয় মায়ে ৰাতিপুৱা পথাৰলৈ যাওনে ভাত বনাই থৈ গল দুপৰীয়া। আকৌ পথাৰপা আহি ভাত নবনাওঁ বুলি। এতিয়া বাহিবলে লওঁতেনে ভাত তাক দেখিছোঁ, মা বোলো ভাত তাক নহ জুইব জানো মায়ে কৈছে জুইব তই বাহচোন বাৰু। তাৰ পাৰ হেই এইটো কি কয় জুই পেলাই মানে চবৰে জোখত জোখত হৈ বাঢ়িছেহে। মায়ে কৈছে এতিয়া কেনেকে ভা লে, মই কৈছোঁ দেখিবলে তাক তাক লাগিছে আকৌ। এনেও ঠাণ্ডা ভাতবোৰ হেই লদা হৈ যোৱাৰ পিছত এনেও দেখিবলৈ তাক তাক গতেই লাগে।
অ'।
গৰম ভাতবোৰহে মুকুল খাই যায়।
অ'। অলৌ হেই লৰাই আহি এতিয়া ভাত খাই আছেহি, মাক নোৱাৰা হল কালি।
উম।
তাপা মই যাওঁতে হেৰি ৰুটি বনাই আছিলে হ'বলা, ৰুটিয়ে চাহমাৰি আছে, মই ছোৱালীক আকৌ সেই নামঘৰলে যাবলে, সিহতৰ ঘৰত থবলে গ'লো।
অ'
দাদাই লৈ গৈছেগে দুইজনীকে।
আজিৰে পৰা অসৰা কৰিছে।
আজিৰে পৰা অসৰা কৰিছে, অ'
উম, ভাওনা কেতিয়ালে সেইটো নেজানে?
নাজানে কেতিয়ালে, তাপা আকৌ ঘূৰি আহোতে ঘৰত সোমাই তামোল এখন খাই আহিছো। এ তাৰ পিছতে আহিলে সেই কঁঠাল নিবলে কঁঠাল খাবলৈ মন গৈছে বোলে। কঠাল খোৱা নাই, এই কঠাল নি বলে আহিলে, আহি পেলাই ভাত আছেনে মই বোলো আছে। অ', উলিয়াই মেলি নিজে সেয়া খাই বৈ থৈ গৈছে।
উম। তাকেহে। আমাৰো সেই কঁঠাল এটা পকি আছে, তাকে বোলো কোনে খাব, এতিয়া খাবলে কোনো নাই।
খোৱা হয় বাৰু, এবাৰ খোৱাই নাই এ কঠাল খোৱাই নাই, একেবাৰে খোৱা নাই।
তাকে বতৰতো ঠাণ্ডা, এতিয়া খাবলে কোনো নাই, মইনো অকলে ভাঙি পেলাই কেইফোটা খাম।
ঠাণ্ডা যদিও ভূৰ ভুৰীয়া গৰম আছে।
অ', জ্বৰ উঠি থকা মানুহটোকতো কঁঠাল খোৱাবই নোৱাৰি।
উম।
তাৰ পৰা এতিয়া, মোৰ অইনটো নহয় মোৰ গুটি গিতা জহত হে।
বোলে, সেই টেবলেট আনি খুৱাই দিবা।
টেবলেট আনি থোৱা আছে, হেই নাই খোৱাহে, এইটো কি কয় থা থাকিবলে দিছো মানে এই বসন্ত দিন যে
অহ
হেৰি কৰিব নোৱাৰি নহয়, সেইটো কাৰণে সেই থাকিবলৈ দিছো মইও ওচৰৰ মানুহ এঘৰপা আ, মহানিমৰ পাত কেইটামান আনি পেলাই বিচনাত চটিয়াই দিছোহি।
অ', চাই লোৱা, চাই লৈ তথাপিও সেই বেছি হলে খুৱাই দিবা একো নহয়।
বেছি হলে খুৱাই দিমা বাৰু, হ'লেও সেই অকমান বোলো থাককচোন।
ইমান গৰমত মানে বেমাৰ হোৱা মানুহেহে গম পায়, কিমান অশান্তি ভোগ কৰে।
উম, তাত বৰষুণ দিছিলে নে কালি?
বৰষুণ দিয়া নাই, কিন্তু আজি দিনত অকমান দিছিলে বাৰু।
অ', আমাও দিনতো আমাও ইয়াতো দিছিলে হেৰী ৰাতিও দিছিলে। তাৰপা, দিনতো কিন কিন কিন কিনকে দি আছিলে, পথাৰত থাকিবলৈ বৰ ভাল আছিলে আজি।
অ', আজি ভাল হৈছিলে অ'
আমাক কঠীয়া খিনি গোট তুলি মেলি গোটাই থৈছো।
উম।
এতিয়া সেই কাইলৈ আকৌ বোকা নিদিয়ে, কাইলে বাবা পাট চিঙিবলে যাব। তাকে মায়ে কৈহে আছিলে হেৰী, এটা মানুহে পাত চিঙি নহয়। লৰাই কাম খতি কৰি লৈ পেলাই পাট চিঙিবলে যায়ে নেকি কবিচোন কবিচোন এতিয়া সোৱা জ পৰিছে কৰপৰা পাত চিঙিবলে যাবলে কব।
অ'
এই বোকা খন পাৰ হৈ হৈ যাব লাগে যে, সেইটো যহতে অশান্তি, মায়ে এতিয়া অসুবিধা মানো কেনেকে যাব আকৌ। মনো নো বোকাখন পাৰ হৈ কেনেকে যাম মোৰ এলাহে লাগিছে।
এই নোৱাৰা ইমান পাহাৰ ওপৰত হেৰি কৰিবগে নোৱাৰে, এই আগতে আজিকালি মানুহে মানে নোৱাৰা হেৰিটো ইমান নামানে এতিয়া আগতে কিমান মানে মানে নে ইটোও নোচুৱে, সিটোও নোচুৱে কিন্তু, সেইটো কি নিজৰ স্বাস্থ্যৰ কাৰণে মানে, সেইটো ভাল অ'। নহয় মানুহৰ এই নুৱা হোৱা দিন, দিন দুটা যে, একো কামেই কৰিব নালাগে পুৰা ৰেছ
মানে কি, সেইটো ৰেষ্ট ল'ব কাৰণেহে দিয়ে।
অ'। কিন্তু, আজিকালি ধৰিলওঁ মানুহে নামানে, চব কৰি দিয়ে, সেইটো কাৰণে আজিকালি এই যে নোৱাৰা হ'লে যে পেট বিষায়, ইটো হয় সিটো হয়, কিয় হয় সেইবোৰ কাৰণেই হয়। ৰেষ্টটো কিয় ল'ব লাগে, ইমান এটা হেৰি গৈ থাকে ন, মানুহে ৰখিব লাগে। দুটা দিন, মই কিন্তু পুৰা আৰু মই বিচনা পৰা নানামো।
মোৰ সেইটোৱে।
একো কাম নকৰো মই, এনকে বাচন কেইটা ধো, গা পা ধুও বা কাপোৰ কেইটা ধোও আৰু। লাহে লাহে নিজৰ।
অ'। এইটোয়ে মোৰ সি এইটো কি কয়, একো নকৰোঁ, মানে কি পৰা কেইদিনত কৰোৱে হয় নাই বাৰু, মই এতিয়া হেৰি হলে মইয়ো মাক একো কৰিবলৈ নিডো নহয়, মইও একো কৰিব নীদো নহয়। হে নহয়, এইটো কি কয় কি কয়, মইও নিজে নকৰো যেতিয়া, মইও মাকো কৰিবলৈ নীদু, মই হেই নহয় নালাগে কৰিবলে, এতিয়া কথা হেই কেইদিনত বাৰু কিবা কাম থাকিলে বেলেগ কথা।
উম, এ আজিকালি মানুহে বোলে পাৰিবি একো নহয় কৰ কৰ, এইটো কি মানে হেৰিটোলে যায় কিন্তু সেইটো কথা নহয়।
কে কি দিন এই তিনদিন বা দুদিন এটা মানুহ মাইকী মানুহজনী, ৰেষ্ট দিব লাগে, কাৰণ কেইলে হেৰি নহয়, মাইকী মানুহজনীয়েহে জানে কিমান খিনি কষ্ট বা কিমান খিনি হেৰি।
গ'লেহে বুজি পায়, সেইটো বেলেগে বুজি নাপায়।
এতিয়া হেৰি এইতো কি কয় এই পেট বিষ হোৱা, কিবা হোৱা, ব্লিডিং হোৱা, সেইবোৰ মাইকী মানুজনীহে ভুগিবলগীয়া হয়।
উম।
অইনে সেই নকৰে।
সেইটোৱে, এ হেৰিটো কি উম, এতিয়া ভগৱানে কৰাত নাই বাৰু পেট-ছেট একো অসুবিধা। কিন্তু যাৰ হয়, কেনেকুৱা লাগে।
সেইটোৱে। আগৰ দিনত নেপাই নথয় বুলি যে কয়, আচলতে নেপাই নথয় নহয়। সেইটো মানে, ডাইৰেক্টলি নহয়, ইনডাইৰেক্টলিয়ে কৈ বোলে ৰেষ্ট লোৱা আৰু।
অ', ৰেষ্ট ল সেইটোৱে সেই নাপায় নাপায় বুলি কয় আৰু মানে, ইটো নুচুবি নাপাই, আমোকটো নুচুবি নাপাই। ল'লে সেইটোৱে ৰেষ্টটো ল। এতিয়া মানে মানুহবোৰ, মানে বেছি আধুনিক হ'বলৈ গৈয়ে কোন হয়, চব কৰিম, হেৰি কৰি সেইটোলৈ যায়।
দে পানীয়ে পৰা ধৰি লয় অ'। ভাতে পানীৰ পৰা ধৰি লৈ চব হেৰি কৰে।
উম। তাৰ কাৰণে যে মানে নিজৰে অসুবিধা হৈ গৈ আছে সেইটো বুজি নাপায়।
উম সেইতোৱে। অ' আগতকে আজিকালি বেছি এই বেমাৰতো বেছি বিয়পা নাই না? দিনক দিনে